হেল্ল'।
অ' কি কৰিছ?
এয়া ঘৰত কাম আছিলে, কাম কৰি মেলি শুইছো অলপ।
শুইচ নেকি?
ন পঢ়া নাই কাম কৰি মেলি গা পা ধুই তোমাৰ ভাত কেইটামান খালো তাৰপিছতে ভাইটিৰ জ্বৰ হৈ আছিলে, সেই মেডিকেলৰ পৰা আনিলোগে।
অ'।
অ' এই আহি বহিছোহি।
অ'।
অ' কি কৰিছানো তুমি?
মই ফালে গৈছিলো এপাক
অ' কিবা কামত নেকি?
অ' কিমান ললে হেল্ল'। হেল্ল'। অ' এতিয়া শুনিছো। শুনিছো অ' এ ভাল কৰিলা নেকি? হেল্ল'।
অ'।
ভাত খালি নাই?
এ তাকে
অ' মোবাইল ঘৰতে নেকি?
মোবাইলটো তোৰ তাত ডিচপ্লেটো দাম হ'ব।
অ'।
সেইটো কাৰণে অলপ প্ৰব্লেম হ'ল।
অ', অ' বাকী খোৱা বোৱা কৰিলা নেকি?
ভাত খালী নে নাই?
বাকী ভাত খালো, তুমি খ খুৱা বোৱা কৰিলা নেকি?
মই খোৱা বোৱা কৰিলো বাৰু।
অঁ অঁ আকৌ, আকৌ কেতিয়া যাবা তালে।
এনে কৰবাত হা
আকৌ হেৰিয়লে কেতিয়া যাবা, তুমি আৰ্জেণ্ট গৈছিলা তালে,
ক'লৈ
বান্ধুদেৱালে
আকৌ জানো কেতিয়া যাও কেইটামান গোটাব লাগিব।
অ অ কিমান পৰিব।
তাৰপিছতহে যাব পাৰিম চাগে।
অ কিমান পৰিছে তোমাৰ ভাড়াবোৰ এনেই কিমান পৰিছে।
এইটো পঁচিশ শ লাগে।
অ দাম লৈছে তেতিয়া হ'লে।
দাম অকণমান লৈছে। লৈছে মানে ভালকে দাম লয়।
ভালে লৈছে অ মোৰ লগত ডেছ টপ কিনিব কিনিবলৈ যাবা
হা
মই বোলো কিতাপ চিতাপ জোতা ছোটা কিনিবলৈ গৈছা সেইটো বুলি ভাবিছিলো।
এ কিতাপ কিনিবলৈ নাই। কিতাপটো আনিবগে লাগিব কিতাপ হা বাকী, বাকী পথাৰ আজি যোৱা নাই নেকি?
পথাৰলৈ গৈছিলো ৰাতিপুৱা কঠীয়া চঠিয়া দি মেলি আহিলোগে।
অ
তোমালোকৰ পথাৰ হৈছে নাই, তোমালোকৰ পথাৰ হৈছে নাই?
নাই নাই নাই।
অ কে'লে ৰোৱা নাই নেকি ঘৰত
আমাৰ মাটিয়ে হা
ঘৰত খেতি কৰা নাই নেকি?
ঘৰত খেতি
অ বেলেগক আধি দিছে নেকি?
হা
বেলেগক দিছে নেকি বেলেগক দিছে নেকি কৰিবলে।
বেলেগক বেলেগকো তেনেকে দিয়া নাই এইবোৰ মানে ঘৰৰ চাৰিটা মানুহে কৰিছে আৰু মিলি মিলাই মেলি।
অঁ অঁ
অ আজি
আজি নাই যোৱা নাই যোৱা, তই আহিছিলি নি?
এ নাই যোৱা মই সেইটো আজিলৈকে গৈ পোৱা নাই আচলতে
কেলে
এনেই এদিন গৈছিলো। এ এদিন এনেই গৈছিলো। তাৰ পিছত এই নে নেসাতুৰিলো ৰাস্তাৰ পৰাই উভতি গুচি আহিলো ফটককে।
সাতুৰিব লাগে আক।
এ, সাঁতুৰিবলে সেইটো আছে। যাবই লাগিব এই কেইদিনতে। দুপৰীয়া ধুবি উম, সেইটো শি শিকিবলে। উম, সেইটো তোমাৰ হেৰি নিজৰ কাৰণেই বাৰু সাঁতোৰটো। সাঁতোৰটো লাগে।
সাঁতুৰটো লাগে। সাঁতুৰিলে ককালৰ কাৰণে বিষ, ষ্টেমিনা বাঢ়ে, ইণ্ডুৰেঞ্চ
অ', সেইটো বাৰু, উম, এতিয়া পানী ধেৰ হৈ আছে নি বাৰু তাত?
হা?
পানী ধেৰ হৈ আছে নি বাৰু?
পানী, ইমান, কালি আজিলৈ ৰাতিপুৱা বৰষুণ জানয়ে
অ', বৰষুণ ডাঙৰকৈ আহিছে নহয়।
অলপ বাঢ়িলে চাগে অলপমান।
অ, অ'।
ইমানো নাবাঢ়ে। সেইকন বৰষুণ অকণ বাঢ়ে আৰু তেতিয়া মানে তোৰ ধৰ দুই, তিনিদিন মান নোন ষ্টপ বৰষুণটো যেতিয়া দি দিয়ে ন' তেতিয়া মানে, পানীতো অলপ, পানীতো অলপ বাঢ়ি যায়।
উম, হ'লেও বৰষুণটো ডাঙৰকে আহিছিলে আজি।
বৰষুণ ডাঙৰ, ডাঙৰ আজি ডাঙৰ পানী মই আজিতো বৰষুণতে, শুলো-শুলো-শুলো-শুলো গমেই নাপালো।
অ', মই বৰষুণ দিয়া আগত গৰু, ছাগলী উলিয়াই আদায়, পাঁচটা বজাতে।
অ'।
ৰাতিপুৱা সোনকালে নগৈই পিনে, জেগা কম যেন, গৰু ছাগলী হেই
অ'।
উম, সেইকাৰণে সোনকালে এৰাল দিবগৈ লাগে।
ভালে কৰিলি, ভালে কৰিলি। কাম অলপ কৰ' মানে ঘৰত ন'?
কৰিব লাগে। কালি, কালি সোনকালে গুচি আহিছো নহয় ঘৰৰ পৰা। কালি ফিল্ডৰ পৰা সোনকালে গুচি আহিলো নহয় ঘৰলৈ। মা হঁতে মাতি ৰুলে মোক। উম
অ'।
তুমি কেইটা বজাত গৈছিলাঁ হেৰিয়লে?
কলৈ?
মানুহ ঘৰলে তুমি আজি কেইটাত গৈছিলাঁ?
মই দহটামান বজাত গৈছিলোঁ।
অ', বাইক লৈ গৈছিলাঁ, নে গাড়ীত?
বাইক লৈ গৈছিলোঁ, বাইক। অকলে গৈছিলোঁ অ'। এনেই গৈ পেলাই আহিলোগৈ।
অ', তাৰপিছত এই আহোঁতে সিহঁতক, তুমি সাঁতোৰা দেখা ইয়াত দেখিছিলা নে কি? লগ পাই গৈছিলা নে কি?
নাই, অ', সাঁতোৰি আছিলে তেতিয়া।
অ', গোটেইবোৰ গৈছে চাগে।
আছে কেইটামান তলত থাকে যে, মই তললৈ নাই চোৱা ওপৰত দুটামানক দেখিলো।
অ', সেইখিনিত ৰখিলে অকমান বিপদ নহয়, টানি লৈ যাব সিহঁতে। অ', বালি-চালি একদম হেৰি কৰি দলিয়াই দিব গালে। ৰখিলেই বিপদ, সেই ৰখিলেই বিপদ।
ৰখিলে বিপদ অ'।
অ'।
এখন কি কবি আৰু।
উম, তাকে ফিল্ডলে কেইটাত আহিবা আজি?
এই ফিল্ডলে যাম। অকণ সোনকালে যাব লাগিব আজি অলপ।
অঁ মই তিনি চাৰে তিনিটাত যাম আৰু আজি।
আহ আহ এনে ঘৰ তোৰ মানে ঘৰত সোমাই থাকে। মানে মনতটো বেয়া লাগি থাকে যে অকৌ ওলাই মেলি গ'লে মনটো ভাল লাগে।
উম, ভাল লাগে অ'। আৰু তোমাৰ তাৰ পৰা খোজকাঢ়ি অহা যেন টাইম কণো লাগে আধা ঘণ্টাাৰ ওপৰত লাগে চাগে।
টাইম অকমান লাগে।
লাগে খোজকাঢ়ি অহা কাৰণ, বাইকখনকে লৈ আহিবা আকৌ।
এই বাইকখন আকৌ দেউতাই লৈ যায় যে।
অঁ, অঁ।
স
সেইটো লাগে সেইকাৰণে ঘৰতো লাগে এখন।
নিজৰ এখন লাগে এখন আছে এখন দেতাই লৈ যায়।
তাকে অ'।
উ
তাকে সেই ফিল্ডত কিমান মাৰি আছে এতিয়া।
ফিল্ডত তোৰ এই ভৰিতো কালি অকণমান দুখ পালো, দুখ পোৱাৰ পা মানুহতো ইমান ভালকে দৌৰিবই নোৱাৰিলো কালি। কালিলৈ ৰাতিপুৱা জোতা যোৰ লে যাব লাগিব।
অ' টাইমিং লগাইছিলা নে কিবা কি?
টাইমিং তেনেকে লগোৱাই নাই।
অ' টাইমিংটো লগাই চাব লাগে তোমাৰ স্বাস্থ্যটো ঠিকে আছে নহয়।
এই টাইমিংটো লগাবৈ লাগিব ৰ' মোৰ অলপ আৰু অলপ দৌৰিব লাগিব এক্সাৰচাইজ বোৰ ভালকে কৰা হোৱা নাই।
অ' তোমাৰ লেংটো মেল খাব তুমি মানুটো ওখ আছা।
অ'।
হয় তুমি এতিয়া দুদিনমান লং মাৰিলে
আজি পাঁচ মাৰিম আজি কি পাঁচ কিলোমিটাৰ মাৰিম, যদি মাৰ ওলাবি।
মাৰি মোৰ পাঁচ কিলোমিটাৰ এ মাৰি মাৰি এ আছো এই কেইদিন।
মাৰিয়েই আছা নেকি?
উম, অ' কালি নাই মৰা, কালি তোমাৰ সাত পাকৰ ৰখি দিলো। এই মানে দৌৰি থাকোটে ঘপককে এটা আগবাঢ়ি গুছি যায়, আৰু আগবাঢ়ি গ'লে তোমাৰ এ পিছত যাবলৈ মন নাযায়, সেইকাৰণে স্পীড পুৰা টান দিওঁ।
সেইটো লাহে লাহে তই লাহে লাহে দৌৰিবি লাহে লাহে দোৰিবি লাহে লাহে দৌৰি থাক।
তাকে ষ্টেমিনাৰটো ফাৰ্ষ্ট আনি ল'ব লাগিব, তেতিয়াহে হ'বগৈ।
তেতিয়া হ'বগে অ'।
উম। এই হ'লেও একদিন টাইমিং এদিন হ'লেও এনেকে লংকে মাৰি থাকিবই লাগিব, আৰু ৰাতিপুৱা ৰাতিপুৱ টানি থাকিব লাগিব তোমাৰ আবেলি আবেলি লং মাৰি থাকিব লাগিব। পাঁচ কিলোমিটাৰ পাঁচ কিলোমাটাৰ, তেনেক কৰিলেহে তোমাৰ ষ্টেমিনাৰ বাঢ়িবগৈ। আৰু স্বাস্থ্যটো সেই হৈ থাকিব আও বেছিকে দৈইত তোমাৰ দৈৰি থাকিলে নহয় ভাল বস্তু খাবও লাগিব।
খাবও লাগিব এই দেই
অ নবা তোমাৰ গাত জোৰ চোৰ নাইকিয়া হ'ব
একদম নাইকিয়া দূৰ্বল কৰি পেলাই ন মানুহ
অ মোৰ এতিয়া গাঁঠিবিলাক কেনেকুৱা বিষায় ভৰি গাঁঠিবিলাক
অ
এ মই মাজতে তোমাৰ ভৰি গাঁঠ বিষাই একদম বিচনাত এহ ভৰিটো দাঙি ৰাতি শুওঁতে দাঙিব নোৱাৰা হৈ গৈছোঁ।
হয় নি?
অ' ভৰি একদম গাঁঠি কেনেকুৱা বিষায়, পুৰা বিষায়।
মৌ মৌ এই চিমপেইনটো হ'লে বেয়া অ', ধৰিলে তোৰ এই চিমপেইন টো‌ হৈ গলে বেয়া, সেইকাৰণে এক্সাৰচাইজ বোৰ‌ পূৰা ভালকে কৰিব লাগে।
উ, তাকে বৰ
টি বি হ'লে বহুত
দিনটো হ'লে ভৰিটো বহুত দূখ যায় যে
অ, অ'
সেইটো কাৰণে অলপ বেয়া‌ আও বুজিছানে চাই‌চিতি মানে এক্সাৰচাইজ টো মেইন। তই যদি এক্সাৰচাইজ পোৰা ভালকে কৰো তেতিয়া মানে তোৰ ভালে হৈ থাকে মানে এইবিলাক, এই দুখ চুখ পোৱা নাযায়, মানে ভৰিটোত প্ৰেচাৰ পৰে ন, সেইকাৰণে লেকচত পাৱাৰটো লাগে মানে, ‌লেকচত ‌ পাৱাৰ টো কমি যোৱাৰ লগে লগে চিম পেইনটো হৈ যায় মানে
অ', অ, আও তোমাৰ মই লং জাপৰ জোনটো হেৰি, টেগটো সেইটো অলপ টানো আছে আৰু স্পীড দৌৰিলে ঘটককে পৰেহি ন আঁঠুটোতে সেইটো ধৰি দিয়ে আও। আঁঠুটোতে পূৰা ভিৰটো পৰি যায় নহয়, ঘপকে জপিয়াবলৈ ধৰনে আঁঠুটোতে ভিৰটো পৰে যেন অ' আঁঠুটো পূৰা সেই গাঁঠিত হেই হৈ যায়। কথাটো সেইটো।
সেইটোৱে।
অ উম গোটেই কমৰে বিষ কোৰে মাৰি মাৰি কোমল কৰিব লাগিব, তেতিয়াহে ভাল হ'ব। নহবা এতিয়া বৰষুণ দি আছে, মাটিটো বালিটো টান হৈ গুচি যাব
অ সেইটোৱে।
আৰু তোমাৰ তা অ তাৰ ওপৰত যদি তোমাৰ কোৰ চোৰ মাৰি নলয়, এতিয়া যিমানে জপিয়াই থাকিবা, সিমানে মা বালিটো টান হৈ মাটি নিচিনা হৈ যাব। পূৰা টান হৈ যাব।
মাটি নিচিনা হৈ যাব, টাইট‌ হৈ যাব বস্তুটো।
টাইট হৈ যাব অ তাত ভৰি চৰি হেই হ'ব
সেইটোৱে নিজৰ চেফটিটো সদায় নিজৰ আও, নিজে ল'ব লাগিব আও ন?
আৰু আমাৰতো ফিল্ডত কোৰ চৌৰ আইন, উ আমাৰ ফিল্ডতো কোৰ চৌৰ আনি থোৱা আছে।